কাৰ বাব
হয় নমস্কাৰ ভাবচন
হেল্ল'
কি কৰি আছে? হয় হয়। শুনিছেনে?
মই এয়া আপোনাৰ বিশেষ তেনেকে একো নাই। শয়ন কক্ষ ত্যাগ কৰি আপ অকমান জিৰাইছো ফুটাইছো।
হয়।
হয় হয়।
ভাত পানী খোৱা হ'ল?
ভাত পানী খালো, মোৰ আপোনাৰ এই মাছ কেইটামান পুহিছো যে
কি কি মাছ পুহিছে এনেই?
মোৰ ইয়াত আছে দনিকণা তাৰপিছত চেলে চেলেকণা আৰু মোৱা মাছ। তেনেকৈ কেইটামান মাছ আছে আৰু সিহঁতকে মানে পোহপাল দি আছোঁ আৰু। হেল্ল' হেল্ল' হেল্ল' হেল্ল'